এই এতিয়া যে বিচনাখন মানে ঠিক কৰি আছো আঠুৱা কাক লগাই আছোঁ আৰু ইফালে লাইন টো নাই বৰষুণো দিছে ধুমুহা দিছে অ, ধুমহাই আহছে অ। বৰু অ ওচৰত আৰু ডাঙৰ গাৱৰ গছবিলাক আছে নহয়। হয় লাগে আমাৰ ওচৰত মানে মন্দিৰ আছে মন্দিৰটোৰপ ওপৰত মানে ডাঙৰ ওখ এডাল গছ আছে শিলিখাৰ গছ বুলি কয় সেইডাৰ গছডাল ভয়ে লাগে এনে ধুমুহা আহিলে সেইটো গছৰ কাৰণে অলপমান চিন্তা লাগে আৰু কাটিবও নোৱাৰো গছডাল মানে ভাল উপকাৰী কিলিঘাটতো বহুত কামত থাকে
অ শ নিিখাো মানে ইমান যে কামত আহে ন
অ এইটো মানে পেটৰ কাৰণেও ভাল আৰু ধৰ পূজাত লাগেই নাৰায়ণ পূজাত নাৰায়ণ পূজাতটোতো শিলিঘাটো লাগিবই
লাগিবই
সেইটোৰ কাৰণে নচলে এনেই মানে কেঁচাতে আমি উঠাই কিনে থওঁ ৰ'দত শুকাই থওঁ শুকাই কিনে থৈ থাওঁ এসা কৰি মানে পূজাৰ কাৰণে
আৰু ধৰ কিছুমান খোৱাৰ কাৰণে থুই দিওঁ আহ অ নেটৰ কাৰণে হৈছে বৰষুণ দিছে যি
চমাৰ মাটক
ধুমুহাৰ মাত
বব নিল
বৰষুণ আহিলে
নাই নাই চ
হয় নেকি আমাৰ ভালে দেখোন দিল বেলেগ বেলেগ ঠাইত মানে বেলেগ বেলেগ দিয়ে না অলপ আগতে মই ফোন কৰিছিলোঁ হা
চ
অ বেছি বেছি ওচৰত নহয় নহয় কেতিয়াবা একদম ওচৰত থাকিলেও বেলেগ বেলেগ হয় বতৰৰ পৰিৱৰ্তন
কেতিয়াবা ধৰ আমাৰ ইয়াতে ৰ'দ দিয়ে গোছালত বৰষুণ দিয়ে তেনেকুৱা ধৰণৰ হয় এতিয়া বতৰে কথাাতটো কব নোৱাৰিম নহয় অলপ আগতে মই ফোন কৰিছিলোঁ মিৰ্জাত এই তাত তন বৰষুণ দিছে ইমান জোৰে বৰষুণ দি আছে কিন্তু আমাৰ ইয়াতে বৰষুণে নাই এতিয়া বতৰৰ কথাটো ক'বা নোৱাৰিম না অ
অ তোমালোক তোমালোকৰো শিলিখাৰ গছ কাটিব নোৱাৰা ন
নাই নোৱাৰো নহয় ঠানিবিলাক কাটিলে হয় এতিয়া ক'ব লাগিব মন্দিৰৰ ধ কোনও বা তাত লাগি থকা মানুহক ক'ব লাগিব গছডাল কটাৰ কাৰণে মানে ওখ হৈ গৈছে না আমাৰ মানে আমাৰ মাটিখিনি হ'ল চাপৰ মন্দিৰটো হ'ল ওপৰত আছে আৰু গছডলটো আৰু ওপৰত আৰু এতিয়াও খহায় গৈছে ধৰক ঠানিবিলাক কাটি দিলেও ভাল হ'ব গোটেই খিনি কাটিব নালাগে সেই মানে শিলিঘাটটো মানে ভাল বস্তু না সেইটোৰ কাৰণে তোমাৰোকৰ কোনোবা ওচৰত কথা কৈ আছে নেকি কথাখিনি আহিছে অ ক'ব পাৰি যে এতিয়া ৰাতি হৈছে নহয় আৰু একেলগে থকাও যায়
উম
কো কি গছ নাই নেকি ওচৰত তোমালোকৰ ওচৰত গছ নাই। অ' কি গছ আছে এনেই হয় নাই বতা বৰষুণ
উম তোমালোকৰ যে এইটো শিলিখা গছডাল আছে সেইখন চোন তুমাৰ খাবলে বহুত উপকাৰ। কৰে ফালে তোমাৰ ধৰা তোমাৰ ধৰিলা খালে তোমাৰ কি কয় অ' স্কিনৰ কাৰণেও ভাল। ছালৰ কাৰণেও বিৰাট ভাল।
অ' সেইটোতো মই ক'লো ধৰ শিলিখাতো বহুত কামত আহে মই টো গলো না পূজাৰ কাৰণো লাগে তাৰ ধৰ এইটো উ ৰ'দত শুকুৱাই কিনে গুৰি কৰি থৈ দিলে এইটো পাউদাৰ হিচাপতো খাব পাৰি ধৰ কেতিয়াবা পেটৰ গণ্ডগোল হ'লে। তেতিয়াবা আমলখি যি আছে আমলখি গুৰি। এইটো শিলিখা শিলিখা এইবিলাক মিহলি কৰি কিনে খাব পাৰি ধৰ কেতিয়াবা মুখখন বেয়া লাগিল মুখখন বেয়া লাগিলে মুখখন বেয়া লাগিল তেতিয়া সেইটো পাউদাৰটো অকনমান খাই দিলে ভাল লাগে
অ তোমাৰ ব্লাড চুগাৰ হ'লেও খাব পাৰি তোমাৰ হাৰ্ ডৰেম বেমাৰতো ভাল আৰু কাহ হতো ভাল
অ' ভাল ধৰ এই তামোল চুপাৰী এইবিলাক খোৱাত কৰি ধৰ তামোলৰ সলনি যদি শিলিখাটো খোৱা, তেতিয়া তোমাৰ মুখ কনো ভাল লাগিল ন পেটৰ কাৰণো ভাল। এ তামোল চোপালিতো কি লাভ আছে একতো লাভ নাই এইবিলাক মিছা মিছি খোৱা এইবিলাক অনিষ্ট কৰে ধৰ পাথৰোৱা হয় এইবিলাক আজিকালিতো তামোলৰ পৰা বহুত কিবা বস্তু ওলাইছে
অহ অ বাপ ৰে বাপ
এইটো ক'ত পান মছলা চুপাৰি এইবিলাক খাই খাই মানুহৰ বেমাৰ
আৰু উঠি অহাটো নতুন নতুন প্ৰজন্মবিলাকতো আৰু বেছি
এইবিলাক খোৱাৰ উৎপাতটো এইবিলাক খাবই নালাগে এইবিলাক এইবিলাক ধৰ তামোল তটো বেয়া তামোলৰহে বনাই পচা তামোলৰহে বনাই
অ অ
এইটো এইবিলাক ধৰ তামোলটো নপকে এইটো কেঁচা তামোলৰ তাৰমানে এইটো গৰম পানীত উতলাই উতলাই
অ'।
সেইটো আৰু ৰ'দত শুকাই। ৰ'দত শুকোৱাৰ পিছত সেইবিলাক মানে কাটি কাটি সৰু টুকুৰা টুকুৰি কৰি কিনে এইবিলাক পেকজ চিষ্টেমত এইবিলাক বিক্ৰী কৰে। ত তামোলটোতো বেয়াও ওলাব পাৰে নহয় বেয়াও ওলাব পাৰে আৰু ধৰ আমি এতিয়া দেখাতে এইবিলাক বিক্ৰী কৰিছো চুপাৰি কৰি আৰু কোম্পানী বিলাকতে কি মিহলি কৰিছে আমিতো গমেই নাপাওঁ।
গমেই নাপাওঁ কি বা মিহলি কৰে কি বা
সেইটো নেদেখা কৰি সেইবিলাক বস্তু আমি খাই আছো। সেইটো আমি ভালতো ভালতটো একোৱে খোৱা নাই চব আমি বিষ খাই আছো
অ তোমালোকৰ ঘৰত বৰষুণ দিল নে নাই দিলে নে নাই
অ দি আছে
অ অ আমাৰ ঘৰৰ ওচৰত নিম গছ এজোপা আছে আৰু তুমি নিম গছ থাকিলেো জানাই ভাল হয় তোমাৰ বতাহো ভাল হয় তোমাৰ কি কয় অ অ আৰু তোমাৰ অ ধৰক কিবা দাঁত চাত বিখালেও দিব পাৰি নিমৰ পাত কিবা এেনেকে তিতো ভাল যিহেতু
নিম গছৰ বহুত উপকাৰিতা আছে
তাৰে পিছত তোমাৰ আৰু শুকান পৰি গ'লে ছালটো তাতেও দিব পাৰি আৰু তুমি নিমৰ চুলিটো লব পাৰা
অ চুলি ল মই সেইদিনাখন লগাইছো মই সেইদিনাখন লগাইছো মানে নিম গছৰ পাত লগাইছো জবা ফুলৰ পাত লগাইছো আৰু নৰসিংহৰ পাত লগাই দিছো মিহলি কৰি জাবা ফুলৰ পাতটোও দিছো ফুলটো দিছো আৰু মেহেন্দী তেনেকৈ মিহলি কৰি কিনে গৰম পানীত উতলাইছো এইবিলাক
ঠিকে কৰিছা
অ আৰু মিথি গুটি আছে যে মিথি গুটিত মিথি গুটিও দিছো উতলাই উতলাই অকণমান পানী ঘুৰি দিছোঁ সেইখিনিত অকণ মেহেন্দি দি কিনে আহ মাথাত মিহৈ লৈছিলো
অ তেতিয়া চুলি তুলি পকি নপকে নো আৰু পকিলেও ৰংটো আহি যায় ন
য আৰু চুলি খিনি ভালে থাকে এই বজাৰৰ মেহেন্দী বিিলাক ইমান এটা ভাল নহয়
অ তুমি যদি সদায় নিমৰ চাহ খোৱা বা নিম পাত চাহ নিমপাতৰ দুটামান বা দিয়া তোমাৰ মানে সেইটো ভাল হয় কয় পেটৰ সমস্্যয়াটো ভাল হয় বাছ লিভাৰৰ সমস্যাটো ভাল হয়
অ ভাল কিন্তু গেষ্ট্ৰিকৰ কাৰণেও বেয়া নহয় বেছি তিতা খালেও গেছ
অ কি অ অ অ মিলাই খাব লাগিব আৰু তোমাৰ তাতে
অ এইটো নিম পাতটো উতলাই কিনে মানে দাঁতত কুল কুল কৰি তেও ভাল মুখৰ দুৰ্গন্ধ গুচি যায় বা পোক অহ সেইটো বীজাণু বিলাক ধ্বংস অ হয় কেতিয়াবা কেতিয়াবা কৰো এইবিলাক
কৰিব লাগে আৰু তোমাৰ নি নিম পাত টো যদি তুমি নিমপাতটো গছৰ পৰা ছিঙি আনি কেনে মিক্সিত যদি তুমি বটি দিয়া আৰু তাতে অলপমান তেল দি কেেই মুখত যদি লগাই থৈ দিয়া পোন্ধৰ মিনিট মান
অ সেইটো ভাল শাল মইনাৰ কাৰণে ভাল
অ', আৰু ছালৰ কাৰণেও ভাল। যে তোমাৰ উজ্জ্বলিব।
অ', ঘ আৰু ঘৰত ধৰ হেৰি যাবৰ কাৰণে ধূনাও দিব পাৰিল ত ধূনা দিলে তাত কেইটামান নিমপাত জিলাত কুন্ধটোও ভাল লাগে।
আৰু ধৰ ম' এই মছৰবিলাক এইবিলাক যায়। এ নিম গছৰ বহুত, বহুত। সেই থানি থানিবিলাকো দিব পাৰি
দিবও লাগে ধৰা সেনেকে আৰু মানে তুমি চিঙি নিম নেমু গছ আছে আৰু তুমি মানে চিঙি আনি পেলাই বস্তুতটো মানে তুমি সেই কৰি দিব লাগে বটিব লাগে।
আহ, অ',।
পুতি আনি লগাই দিব লাগে তেতিয়া মানে বস্তুটো একদম তোমাৰ ফ্ৰেচ, ফ্ৰেছ হ'ব আৰু ধৰা আৰু তচোন জানাই কিমান মুখত খোৱা ক্ৰীম ফেচৱাছ
এইবিলাকতো নিম পাতেৰে বনাই এই ঘৰত যদি দুৱ বহুত ধৰ এডাৰ, এডাৰ নিমগছ তাকে বহুত
অহা যোৱা ৰাস্তাত যদি মানে ৰোৱা যায় বহুত ভাত তাৰ বতাহটোও ভাল আৰু অক্সিজেনটোও পোৱা যায়।
অ', অ', অ', অ ', অ',। আৰু মানে তোমাৰ ধৰা কেতিয়াবা তুমি ৰ'দত বহুত গুচি গ'ল বহুত টাইম থকা গ'ল ন তেতিয়া ক'লা ক'লা পৰি যায় অলপ অলমানত এতিয়া তুমি নিমৰ ফেচ ৱাচটো ল'ব পাৰা বা নিম পাত খিনি যদি হালধিৰ লগত লগাই দিয়া
অ', ভাল অ', ভাল হয় আৰু নিমপাত মানে ঘৰতো চাবনো বনাব পাৰ এই
অ', পাৰি পাৰি বঢ়িয়াক আৰু তুমি নিম পাত ৰ সেই দ এক চামুচ এনেকে মিহলি কৰিও মানে মুখত লগাব পাৰা মোৰ মোৰ লগত
হয় নেকি অ', অ',। আৰু চব আৰু এনেইতো এইটো বসন্তৰ কাৰণেওতো ভাল। এইটো মানে অ বসন্ত কাৰণে ভাল মানে দুৱাৰ গৰিয়াত যদি ধৰ ডম ঠানি এডাল দি থোৱা
এইটো ভাল বুলি কয় আৰুতো এনেই গাৰ ধৰ বিষ হলে
বসন্তত এইবিলাকো নিম গছত ঠানি দিয়ে বোলে হেই কৰে তো তাতে দি মানে সি জাৰে যিকিনো মানে হেৰিত মানে নজৰ চজৰ লাগিলেও এইবিলাক নিম গছৰ পাতেদি বিলাক সেই ঝাৰ ফুকা কৰে হেল্ল', হেল্ল', হেল্ল',